এ আছো কিবা কিবি এনে
খোৱা বোৱা হল নে কিবা
খোৱা বোৱা মানে এতিয়ালৈকে খোৱা নাই এনে পানী অলপ কিবা কিবি খাই আছিলো
অ না খাবা খোৱাতটো হেৰি নকৰিবা
উম খাব লাগিব অলপমান আজিকালি এ মানে মই দিনতে বাৰু কিবা কিবি খাই লওঁ ধৰি লওঁ সেই মগু। বা মৌচুমী তেনেক তে খাই লওঁ তাৰ পিছত ভাতকেইটা খোৱা নাই আৰু ডাইৰেক্ট।
নাই, নাই এ বেছি এনেকে ভাতো খাই থাকিব নালাগে এ বাহিৰা বস্তুও খাব লাগে মানে অলপ পেট ভৰে।
মানে বাহিৰা বস্তু ধৰি লওঁ মানে
বেলেগ একো নাই ফ' অ', ফল-মূল গাখীৰ কিব কিবি সনেকুৱা মানে অৰ
অ', তাকে বনাই লম বাৰ বহুত ক'ফিটো খুৱাও নাই নহয় কফ ফিটো খালেও আকৌ কি হয়
তুমি, টোপনিটো নাহে, নাহে আৰু তোমাৰ হেৰিয়ো হ'ব নহয় গেছ
গেছৰ প্ৰব্লেম, গেছৰ প্ৰব্লেম তেনেকে নহয়। মই আকৌ কফি খালে আকৌ গেছটো নোহোৱাহে হয়, দেখোন। ভালহে লাগে। টো ওলাই যোৱা নিচিনা হয়। কিন্তু ৰাতি অ', ৰাত টো, টোপনি ভালকে নাহে, কেতিয়াবা আকৌ কফি খালেয়ো টোপনি আহে দেই মোৰ।
তুমি কোনটো কফি খোৱানো? ব্লেক কফিতটো খাব লাগে বোলে ভাল
ব্লেক কফি মানে হেয়া আৰু সাধাৰণ যিটো কফি পেকেট যে, পায় ৰঙাকে যে
নহয়, নহয় সেইটো নহয় তুমি যে, গাখীৰ দি পেলাই হোৱা ন এতিয়া কফিটো? কিন্তু এই ব্লেক কফিতো খাব লাগে মানে পানী দি পেলাই যোনটো বনাই
ব্লেক ক-অ', চেনি তেনি নিদিয়াকে খাব লাগে জানো সেইটো কাৰণে খালে ভাল মানে লিভাৰ চিভাৰ কিবা প্ৰব্লেম নহয় বা
কিন্তু সেইটো কোনে খা ক'ব।
অ', সেইটোক লগৰ জনীয়ে খাই কিন্তু ৰাতিপুৱাই খাই তাই। বা দুয় ওজনটো কমে ধৰি লওঁ হাৰ্টৰ কাৰণেও ভাল অ'।
ভাল দিয়া।
অ', কিন্তু সেয়া আৰু
খাবলৈ মানে অলপ হেৰি লাগিব।
অ খাব মানে এইটো মোক কলা কফিটো খাবলৈ মই অশান্তি পাওঁ কাৰণ তিতা লাগিব যে মই তেনেকে নোখোৱা বাৰু।
এ বাধ্যত পৰি খাব লগীয়া হয় মানে এইটো।
অ কেতিয়াবা খালে বা পানী দি পেলাই তাতে অলপমান চেনি দি পেলাই খাইছিলো। মই এটা কথা এই যেতিয়া মই বি এছ চি পঢ়ি আছিলো ন, মানে মোৰ বহুত টোপনি আহে মানে ধৰি লওক এতিয়া বি এছ চিৰ সময়ত চেমিষ্টাৰ ৱাইজটো আছিলে আমাৰ পঢ়া শুনাত বহুত টাইম লাগে। তাতে টোপনি ধৰে পঢ়িলে বহুত। গোটেই দিনটো পঢ়ি থাকিবৰ কাৰণে মই নিজৰ টোপনি খিনি খেদাবলৈ কফি খাইছিলো মই খুব কফি খাইছিলো, হা দুই তিনি গিলাচকে খাইছিলো কিন্তু।
হ ইমান খোৱা বেয়া নহয়।
তেনেকে খাই পেলাই মানে টোপনিটো নোহোৱা কৰি পেলাই পঢ়ি থাকো মই। ৰাতিলৈকে পঢ়ি থাকিব পাৰো। উপায় নাপায়
তুমি তাকে পঢ়া দুঘন্টাই পঢ়া সেনেকে মানে পঢ়িলে বাধ্যত পঢ়ি থকা নাই শৰীৰটো কষ্ট পাই যে বেয়া।
মানে কি হয় মোৰ বেছিকে শুব নাপালে বা টোপনি আহে কাৰণ দুপৰীয়া ভাগত মোৰ টোপনিটো খুব ধৰে। এ ভাত খোৱাৰ যিটো মানে কি বুলি কয়। এ ভাতত। সেইটো এটা নিচা এটা থাকে ন। ভাত খোৱাৰ পিছত দুপৰীয়া ভাত খাই ধৰে অ তেনেকুৱা এটা নিচা নিচিনা হয় মানে। নুশুলে গাটো বেয়া লাগে বা মূৰ বিষ হয়।
অ এই ভা ভাত খোৱা বুলি নহয় মানে তুমি তোমাৰ যদি পেটটো ভৰি যায়। পেটটো ভৰাৰ পিছত তোমাৰ ভাগ ভাগৰ লাগিবই মানে বেছি মানে পেটটো ধুনীয়াকে ভৰি গলে কাম বন কৰি থাককা যায় ন যোনবিলাক মানুহ এনেথাকে সেইবিলাকতো এইবিলাক একো নাই
অ।
এনেই থাকিলে তুমি কাম কৰি থাকিলে তুমি ভাতকেইটা খোৱা পিছত তোমাৰ ভাগৰ লাগিয়ে যায় মানে ভাত বুলি নহয় এনে তুমি যদি বেলেগ বস্তু খোৱা,
এনেতো ভাগৰ লাগে বাৰু কিন্তু সেইয়াই আৰু পঢ়ি থকা টাইমত যে নিজক যে ভালকে টোপনিটো নোহোৱা কৰিব কাৰণে খাবলগীয়া হয় আৰু প্ৰ্লেম নাই তেনেকে গেছৰ প্ৰব্লেম নহয় বাৰু এই মাৰহে হৈছিলে সেইখিনি সময়ত মায়ে কি কৰিছিলে গোটেই কফিৰ পেকেট ভালি তাৰ পিছত তোমাৰ এনেকুৱা গেছৰ প্ৰব্লেম হৈছে তাৰপিছত ৰাতি জোখতকে বেছি বেছি খালে আৰু মোক নুসুধিলেও পৰিমাণতটো বেছি হৈ পেলাই গ'ল
অ গোটেই পেকেটটোতো দুবাৰ খাব পাৰি আমি
অ মাথা ঘুৰাই প অ তাৰপাছত বমি আহিছে মাথা ঘূৰাইছে মানুহজনী কি ভ আহিছে ঢলিয় কলিয় কৰি আহিছে গাত
আহ হেৰি জেঠিৰ এনেও গেছ বেছি আছে
অ মই আকৌ লৈ গলো হস্পিতেলত তাৰপিছত ভাৰতীয় মানুহজনীৰ সৈতে লৈ গলো মত লৈ গলো আৰু তাৰছত ম য়ে ডক্তৰতোয়ে ক'লে যে বহুত অভাৰ গেছ হৈ গৈছে আপুনো এনেকে খাব লাগে নে এ লগে লগে গেছত সিচি দি দিছে সেইখিনি সময়ত আৰু তেওঁলে তেওঁ কাম নিদিয়ে ন
নাই নিদিয়া হৈ যায় নহয় বেছি হি হলে
কাম নিদিয়ে আৰু ধৰি লোৱা ল লিকুইডে কাম দিব লিকুইড ঔষধ আৰু হে বেজি
অ লিকুইডো তুমি অ লিকুইডো খাব লাগিব ৰাতিপুৱা মানে খালি পা পিছত এটা টেবলেট খাব লাগিব বেছি গেছ হ'লে তাৰ পিছত লিকুইড লিকুইড খাব লাগিব মানে তিনিবাৰ খাব লাগিব লিকুইড টো
অ লিকুইড কাম দিয়ে বাৰু অ অভাৰ গেছৰ মানুহৰ এই লিকুইড কাম দিয়ে আৰু বাকী টেবলেটে কাম নিদিয়ে
অ
মোৰ তেনেককাা ইমান প্ৰব্লেম নাই বাৰু মই ঔষধ তেনেকুৱা খাবলগীয়া হোৱা নাই কিন্তু সেয়াই আৰু কফিটো খাই ভাল লাগে আৰু চাহতকে খুব বেছি প্ৰিয় হৈছে কফি
নাই নাই এ মই চাহো ভাল পাওঁ মানে কোনটো ভাল লাগে গাখীৰ চাহতটো ভাল লাগে মই কিন্তু এইবিলাক খাব অ কিন্তু খাই বৰ ভাল লাগে এই বেয়া বিলাক তোমাৰ মুখত লাগে ভাল বিিলাক মুখত নালাগে নহয়
সেইটো হয় বাৰু
গাখীৰ চাহ খাব মন যায় একো মানে হন খুব খাব মন যায়
এ এনে এটা কথা শুনা পাইছিলো আগতে গাখীৰৰ চাহ খোৱা বোলে এটা চিগাৰেট খোৱা সমান হয় বোলে
অ নাই হয় গাখীৰ চাহ চাহ খোৱাৰ পিছত তুমি যদি গাখীৰ চাহ একাপ খাই দিয়া এঘাৰটামান বাজি বা চাৰে দহটামান বাজিিত তাৰপিছত তুমি মানে অ ভাত পান খও মন নযায় মানে
গেছ অভাৰ গেছ হৈ যায় ন
কিমান তেনেহ'লে কিমান বেয়া চোৱা
এে মই গাখীৰ চাহ খাই ভাল নাপাওঁ মই এদিন খাবলৈ লৈছিলো মায়ে ইমান বকিলে তাৰপিছতো আৰু মই ভয়টোো নাখালো আৰু ভাবিছিলো অকমান খাই লওঁ অকমান খ খাই ধৰিছে।
টো মানে একেই লাগে সোৱাদটো।
অহ ', এ তেজপাত দি পেলাই কফিটো বনালে খুব ভাল লাগে তাকে আজি ভাবিছো খাও নে নাখাও।
এ নাখাবা এতিয়া।
ফ
অহ ', ভাতে খাবা মানে বেছি বেয়া সেইবিলাক। আজিকালি মানে চব বিলাকে সাৰ বও ন। এনেকে খালে বেয়া।
অহ ', বাকী তোমালোকৰ সেই মেকুৰীটো কি কৰিছে।
অহ ', মেকুৰীটো আজি মাছ যে ভ মাছ ভাত যে। মানে একেইদিন ভাতে হোৱা নাই সি। আজি তিনিদিনমানান বেছি হ'ল নেকি?
মানে সি সদায় মাছে ভাতেৰে খায় নেকি?
মাছ ধৰাটো মানে নাখায় তেনেকে কিন্তু মানে মাছ লাগিবই তাক মানে সেইটোৱে।
এনেও কুকুৰ মেকুৰী বিলাকৰ মাছ - মাছ বা মাংস লাগিবই মানে। নোৱাকে সিহঁতে ভাতকেইটা খাবই নালাগে নাখায়েই মানে পাৰিলে। অহ ',
হে মাছক কাঁইট কিটো লাগিব। খালি তোমাৰ বিস্কট লাগিব আৰু ম। স্কত যেতিয়া ৰাতিপুৱ দুপৰীয়া ভ
এই বে বিস্কুট বোৰ খুৱওক। বেয়া নহয় সিহঁতৰ পেলু হয় ঠিকছে।
পেলু হয়তো একদম এ নাখায় বিস্কুটতে মানে
পেলু ঔষধজননো শুৱা আপোনালোকে?
অ খা খোৱাও। বিস্কুট ক খাই থকিল। পেলুৰ সতে ক'ত কাম দিব কোৱাচোন বাৰু ইমান মিঠা থাকে তাত।
কিহৰ বিস্কুট খাই মেৰিগল্ড।
মৰিগল দিওঁ।
উম',
মেগলটোতো মিঠা আছে বহুত।
এ মিঠাটো ময়দাৰে বনোৱা হয় ইমান আৰু ভাল নহয় সিহঁতৰ কাৰণে।
অহ ', সি সেই ভাত ভাত পানী নাখাব মাছৈ ভাত পানী নাখাব কিন্তু কুকুৰটোৱে খায় দেই।
অহ ', তাই কুকুৰজনী আহি থাকে নে আজিকালি?
অহ ', এতিয়া সি মাৰ লগত ভিতৰলে গ'ল নেকি ৰুমলৈ গৈ সোমাই গ'ল নেকি?
এতিয়া মানে ঘৰতে থাকে নে কি?
অহ ', ঘৰৰ ভিতৰ পৰা কোনোবা এখন ওলাব নিবিচাৰে মায় মানে উলিয়াই দিয়ে ঘপকে এইবিলাক কাপোৰ কানি কামুৰিলে যাব সৰু পোৱালি যে।
মানে ঘৰটোত থাকে খুব ভাল পাইছে চাগে মানুহকেই
অ', এয়া অ', মানে হেৰি ফেনখন চলি থাকে ৰুমত।
মানে যোনে তোনে আজিকালি জীৱ জন্তু ভাল নাপায় ন' সিহঁতেও জানোক মানে এ সিহঁত তে লৈ লয় নহয় মানুহতো সেই মানুহটো ধৰি লোৱা জীৱ-জন্তু প্ৰিয় হ'ব লাগিব হয়তো এ তাৰ মানে ভাল শক্ত শক্তি আৰু সেনেকুৱা শক্তি মানুহৰ মানে আকৰ্ষণ কৰে জীৱ-জন্তু।
এ সেনে সেইটো বুলি মানে হেৰি তাই সৰু যে কিছুমান মানে সৰু থাকিলেও চ মানে ইমান ঠাণ্ডা থাকে এই মানে অলপ চঞ্চল হয়।
এ ক'ব গ'লে কি আ, কুকুৰ মেকুৰী চব বস্তুৱে জীৱ-জন্তুৱে মানুহৰ পৰা আদি কৰি যোনে নহওক কেলে সিহঁতে চঞ্চলেই হয় প্ৰথম প্ৰথম
এ কিছু অ', কিছুমানে কিন্তু নহয় দিয়া কিছুমান মানে নহয়। নহয় ঠাণ্ডা থাকে। এই মানে অলপ মানে হেৰি ধেমালিৰ নিচিনা কৰিব বিচাৰে মাৰ লগত।
এ আমাৰ লিলিও তেনেকুৱা আছিল নহয় এই কামুৰিব লয়। ধৰি লোৱা এনেকে পিছপিনৰ পৰা আহি পেলাই মোক ভৰিতে কামুৰি দিয়ে তলৰ পৰা। মানে নাজানা বুজি নাপাওঁ অ', খোজ তাই।
অ', এই মানে হেৰি কামুৰি নিদিয়ে তেনেকে কি কৰি দিয়ে জানা চেলেকে দিয়ে কিন্তু এনেই তোমাৰ মেখেলাত বা কাপোৰত পেনত বা এনেকে কামুৰি লৈ যাব। কিন্তু ভৰি হাতত কা ই ছেলেকী কিহে দিয়ে ভৰি হাতত কামুৰি নিদিয়ে।
তাইক চাবা লাহে লাহে তাই যেতিয়া ডাঙৰ হ'ব ন। তাইৰ স্বভাৱটো সলনি হৈ যাব। ভাল হ'ব তেতিয়া তাই মানে একে শান্ত সভ্য টাইপৰ নিচিনা হৈ যাব।
অ', এই চব বিলাকতে এইটো কাৰণে মানে মানুহ বিলাকতে ভয় খায় ন' কুকুৰে কামুৰিলে কিমান বেমাৰ হয় দিয়াচোন মেকুৰ কুকুৰৰে কামুৰিলে।
এই আমিটো কিমান কামোৰ খাইছো ৰাতিলৈকে একো বেমাৰ হোৱা নাই দিয়াচোন।
তুমি বেজি লৈছা যে। এতিয়া ভয়ে খাবই ইিয়াচোন কিবা এটা হেৰি হ'লে। তাৰ পিছত তাই মানে সেনেকে অ', চাদ দিয়া যাই ন' সেনেকে কামোৰিলে কৰিলে
অ'।
এই দিয়া তেতিয়া ভালকে বহি কৰি থাকিম চাদ দিলে।
দিয়া বা, কথা পাতি ভাল লাগিলে।